হেল্ল'।
হেল্ল'।
হেল্ল', অ', কওক ভাল নে খবৰ খাতি?
অ', ভাল ভাল, তোমাৰ?
অ', ভালেই কি কৰিছা?
এয়া মই হেৰি কৰি আছো দিয়া, ভাত পানী খাই বৈ এয়া আহিছো।
অ', ঘৰৰ খো সকলো সদস্য সকলৰ ভাল ন?
এ, ভাল ভাল ভাল। ভাল মানে কি আৰু এতিয়া বেমাৰ হৈছে ৰ'বা, জ্বৰ হৈ আছে এতিয়া মানে খুব এই ব-ৰদ বৰষুণ হৈ আছে যে মানে খুব
অ', মানে তোমাৰ হয়, এই জ্বৰটো বাৰু আহিছে কাৰণ জ্বৰটো তোমাৰ কি হৈছে তোমাৰ ৰ'দৰ কাৰণে হৈছে দেই। তোমাৰ মানে, এয়া বিভিন্ন ধৰণৰ এতিয়া চোৱা, এতিয়া মানে বৰষুণ দিছে এই বৰষুণ দিয়ে এই ৰ'দ দিয়ে মানে তোমাৰ বৰষুণ দিয়ে, ৰদ দিয়ে, তেনেকুৱা নিচিনা বতৰটো হৈ আছে যে বুইছানে? এই বতৰটোত তোমাৰ মানে বিভিন্ন ধৰণৰ তোমাৰ মানে জ্বৰ, কাহ, চৰ্দি মানে হোৱা দেখা উ পৰিলক্ষিত হয়। এইটো মানে ব কি হয় তোমাৰ, এইটোত তোমাৰ আহ তুমি বি বি অলপ কম পৰিমামানে, তুমি এ তুমি যদি দিনটোত দছ বাৰ মানো যদি তিনিবাৰ যদি গা ধুৱা তেনেহলে তোমাৰ সেই জ্বৰ, কাহ, চৰ্দিটো হ'বই। তুমি গা ধোৱা পৰিমামানটো কমাই দিয়া, তোমাৰ আহ বাহিৰৰ যি ধূলি-বালি আছে সেইবোৰৰ পৰিমামানটো কলে অকণ বাহিৰত ফ ঘুৰা ফুকাটো অকণমান কমাই দিব লাগিব বুইছা।
অ', হয় বাৰু সেইটো।
বিভিন্ন ধৰণৰ বতাহতো মানে সেইটো ৰূপ মানে দেখা পোৱা যায়। আজিকালি কি হৈছে আমাৰ সমাজত
হয়।
এজনৰ জ্বৰ হ'ল নহয়, তেওঁৰ ওচৰত গৈ পেলাই মানে একদম মানে হাঁহি, হিৰি বি-বিৰিঙতে তোমাৰ মানে বিভিন্ন ধৰণৰ কথা পতা পাতি তেওঁৰ পৰা জ্বৰটো লৈ আহি আকৌ আন এজনৰ ওচৰত যাব, তেনেকৈ তেনেকে মানে তোমাৰ বিভিন্ন ধৰণৰ মানে আমাৰ মানে এ-এজনৰ পৰা আন এজনলৈ মানে বিয়পি যাবলৈ আ সক্ষম হৈছে জ্বৰটো, যাৰ পৰি পৰিলক্ষিতত কি হৈছে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ। ইতিয়া চাবা দেই, তুমি ইতিয়া চাবা আমাৰ যি মানে আমাৰ যি মাজতে হৈছিলে যি মানে কৰোণা যিহেতু ওলাইছিলে, মানে উপদ্ৰৱ চলিছিলে
হয়টো হয়, হয়, হয়।
হয়। সেইটো তোমাৰ মানে কি হৈছে, তোমাৰ সেইটো কৰোণাটো তোমাৰ এতিয়াও তোমাৰ চেচ হোৱা নাই দেই।
অ'।
কাৰণ তাৰ প্ৰতিষেধক হিচাপে যি তোমাৰ মানে হ আমাৰ আ বিজ্ঞানিকসকলে যি মানে প্ৰস্তুত কৰিছিলে, সেইটো আচলতে আমাৰ ভুল হিচাপে প্ৰম-প্ৰম-প্ৰমাণিত হল, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ এ কৰণাৰ প্ৰতীক্ষো খেতকতো এতিয়াও বৰ্তমান আমাৰ সমাজত সঠিক পৰিমণে ওলোৱা নাই।
হয়।
সেইবাবে কি হৈছে আমাৰ হয়। সংখ্যাটো কমিছে কিন্তু তোমাৰ কৰোণাতটো একেবাৰে নাইকিয়া হৈ যোৱা নাই, বুজছা নাই জ্বৰ কাঁহ চৰ্দি মানে তোমাৰ কৰোণা হৈছে। বুজিছা, কাৰণ এয়া জ্বৰ কাঁহ চৰ্দিৰ লগতে মানুহৰ কি হয় ডিঙি বিষ হয় মূৰৰ বিষ হয় বিভিন্ন ধৰণৰ তোমাৰ বম বিল তোমাৰ গাতো বমি, বমি লাগিব তুমি কিবা এটা খালেই তোমাৰ বমি, বমি, বমি। কৰি ওলাই দিব মন যাব তোমাৰ একো খাব মন নাযাব। লগতে তোমাৰ কি হব তোমাৰ চকুকেইটা জ্বলা পোৰা কৰি থাকি ব টোপনি খুব খুব কম পৰিমানে টোপনিটো আহিব। বুজিছা সেইবোৰ ল ক্ষণে হৈছে তোমাৰ ক কৰোণাৰ আচলতে কি হৈছে। কৰোণা আচলতে মানে মোকো ক'ব গ'লে মোক, মোক, মোকো, মোক, মোকো পাইছিলে মানে দেই কৰোণাত যেতিয়া তোমাৰ মানে। বা দুহেজাৰ যি বাইশ চনত যি মানে আমাৰ বাইশ চনত হৈছিলে নেকি ন?
অ মানে বিশ বিশৰ পৰা আৰম্ভ হৈছিলে মানে ঊনৈশৰ পৰা আৰম্ভ হৈছিলে ঊনৈছ।
ঊনৈশ পা হয় হয় সেয়া যি মানে তোমাৰ। উপদ্ৰম চলিছিলে তাৰ মানে এটা বহুত ভয়াৱহ মানে মোৰ কাৰণে বহুত ভয়াৱহ দিন আছিলে দেই। সেই দিনত কি হৈছিলে। আমাৰ ঘৰৰ মানে সদস্য কাৰো নাছিলে দে দেউতা আৰু মোৰ মানে হৈছিলে। আমাক। ঘৰৰ পৰা লৈ গুচি গ'ল তোমাৰ হেৰি লৈ তোমাৰ যি তোমাৰ মানে কভিড নাই কৰোণা তোমাৰ। ৰখা যি মানে তোমাৰ কাৰ্যালয় কাৰ্যালয় আছে তাত তোমাক ল আমাক। লৈ যাই লৈ গৈ পেলাই তোমাৰ দুই সপ্তাহ মানে আমাৰ চৈধ্য দিন আমি- সম্পূৰ্ণ চৈধ্য দিন আমি তাত আমি বস আছিলো। তোমাৰ খোৱা বোৱা তোমাৰ- হয় হয় খোৱা বোৱা তোমাৰ ইমান অসুবিধা কোনো ওচৰত নাহে- তোমাৰ ডক্তৰ বোৰো তোমাৰ কি কৰে তোমাৰ যি, চিকিৎসকবোৰ আছে- তেওঁলোক ওচৰলৈ নাহে। তেওঁলোকে কি কৰে তেওঁলোকৰ- এ দূৰৰ পৰাই আমাক পৰীক্ষা নি নিৰীক্ষা কৰে একো তোমাৰ মানে কৈ। নোৱাৰি খাব নোৱাৰি কৰিব নোৱাৰি তোমাৰ। আও এটা এটা ঘৰতে তোমাৰ মানে চাৰি পাঁচ ছয় এজনক। পৰা ইত্যাদি কৰি তোমাৰ দহ বাৰজনলৈ মানুহো আছিলে এটা এটা সৰু কোঠালিত। বুজিছা তেতিয়া খোৱা বোৱাটো ক্ষেত্ৰ তো অলপ মানে তোমাৰ সমস্যা আহি পৰিছিলে তোমাৰ মানে কি কৰিবা দিনটো মই। তেনেকে তোমাৰ মানে একো মানে মোবাইল ফোনৰ হেৰিও নাছিলে মোৰ মানে যেতিয়া নাছিলে আও মোবাইল ফোন। মই আৰু তোমাৰ মানে কি কৰো দেউতাৰ লগতে থাকো আৰু।
আচ্ছা।
মোৰ মানে জ্বৰটো ইমান নাছিলে তে তোমাৰ মানে মই- অলপমান মানে তেওঁ মানে সুস্থ সবল হৈয়ে আছিলো কিন্তু দেউ তাৰ মানে অলপ বেছি পৰিমানে মানে মানে জ্বৰ হৈছিলে কাঁহ হৈছিলে মানে বহুত- মানে হেৰি য়াও মানে তেওঁলোকে ভাবিছিলে ইয়াত ৰাখিলে নহ'ব তে দেউতাক মানে তেওঁলোক- লৈ যাব ওলাইছিলে মানে উন্নত চিকিৎসাৰ বাবে কিন্তু মানে তাত নি পেলায় তোমালোকে- কি কয় বহুত মানে গাফিলতি কৰে তেওঁলোকে।
সেইটো হয় বাৰু অ, অ শুনি আছো, কোৱা?
মানে তেওঁলোক নিবলৈ দিয়া নহ'ল আৰু- মই দিবলৈ নিদিলো তোমালোকৰ তোমালোকক- কাৰোবাৰ তোমালোকৰ কাৰোবাৰ হৈছিলে নেকি মানে এনেকুৱা? যি ভয়াৱহ তোমাৰ দিন আছিলে। সেইবোৰ দিন তোমালোকৰ কাৰোবাৰ দেখিবলৈ পৰিলক্ষিত হৈছিলে নেকি?
মানে তুমি এতিয়া যিটো কলা, মানে বেছিকে গা পা ধুৱা কৰা কাৰণে মোৰ জ্বৰ তৰ হৈছিল ন মানে আমাৰ ঘৰ মানুহৰ- মানে কি জানা?
আত
হেল্ল' শুনি আছেনে?
অ শুনিছো কোৱা?
অ, তুমি জ্বৰ তুমি যে ক'লা জ্বৰ হোৱা মানে বেছি গা পা ধুৱা সেইটো হয় মানে কি জানা এতিয় যদি বৰষুন দিয়ে ন ঠাণ্ডা লাগে গাটো আকৌ মানে বহুত ধূপ দিয়ে ন গা ধুই লাগিব গাটো ঘামি গৈ অৱস্থা নাই ফেনে তলত থকাৰ ভিতৰতো।
হয়।
তাৰ পিছত মানে সেইটোক সেইটো কাৰনেটো জ্বৰটো আমাৰ জ্বৰটো এনেকুৱা আছে মানে বা ল'ৰাটো মানে ভৰ্তি কৰিবলীয়া আছে ডাঙৰ বা ল'ৰাটো যে চিনি পোৱাই চাগে।
হয়-হয়, নিশ্চয়-নিশ্চয়।
অ, এই পোৱালিটোক মানে হস্পিতোল ভৰ্তি কৰি দুদিন ৰাখি আহ মানে এ শনিবাৰে ৰাতিয়ে ভৰ্তি কৰিছে। অ, কালি সন্ধিয়া সময়তে মানে ঘৰলে নিছে মানে বহুত কষ্ট পালে পোৱালটো ক্ষিনাই গ'লগৈ হয়, তাৰপিছত মানে সেইটো হয় আৰু তুমি আৰু মানে এটা কথা মন কৰিছিলানে কি জানে তুমি যে কৰিছা কৰোণাত যে মানে ধৰ তুমি যে কৰোণা হৈছে বুলি যে ক'লা? কৰুণা হৈছিল মানে আৰু।
হয়-হয়।
অ, তই মাতবোৰ নাইকিয়া হৈ গৈছে মানে নাই শুনা বুলি ভাবিছিলো? অ, তুমি অ, আ, কিবা এটা কবা আকৌ মই গম পোৱা নাই নহয়।
হয়-হয় কোৱা?
তাৰপাছতে তুমি যে ক'লা কৰোণাত মানে কৰোণা মানে কি জানা হিচাবমতে ক'বলে গ'লে ক কৰোনা হৈ থাকোতে যে মানুহ ভয়ত মানে প্ৰথমতে গুৰুত্ব দিয়া নাছিল ন। পিছত মানে বহুত গুৰুত্ব বহুত বেছি গুৰুত্ব দিলে মেনে বহুত ভয় কৰা হয় মানুহবিলাক। কিছুমান বাৰু মানুহ আছে বাৰু কিছুমান মানুহে ভয় নকৰে, সেইটোক বাদ দিয়া। যোনবিলাক মানে মানুহে বিশেষকে মানে নব্বৈ শতাংশ মানুহে মানে বহুত ভয়ত থকা হ'ল। দহ শতংশ মানুহৰ উৎপটীয়া আছিল।
হয়।
হয়, তাৰ পিছত মানে সেই তেতিয়া কি হৈছিল জানা নে তেতিয়া মানে মানুহ বিলাকতে মাক-চাক মাৰে। সদায় মানে হাত-হাত পাত চাফ চিকুণকে ধুৱে। মাক্স মানে সদায় মাৰে দেই মাক্স মানে ঘৰত মাৰে বাহিৰতো মাৰে সেইটো কাৰণে, মানে হেৰি হৈ গ'ল জ্বৰ চৰ্দি ৰ পৰিমাণ কমিছিল চাবাচোন তেতিয়া।
কমিছিল-কমিছিল হয়।
আৰু মানে ঘৰত তেতিয়া দোকান বজাৰ বহিব নাপায় ন' আলু পিয়াজ কেইটাহে দোকানৰ পৰা কিনি আনে। দালি আলু পিয়াজ কেইটা। বাকীটো চব মানে ঘৰৰ বস্তু ন, ঘৰৰ বস্তুবিলাক যেতিয়া খাই মানুহবিলাক মানে সুস্থ হৈ আছিল।
হয়।
আৰু ক'তো ঘূৰা পকা নাছিল ন, ইমান মানে যিমানটো কষ্টকৰ মানে শৰীৰে কষ্ট সহিব পৰা মানে সেইটোক, বেছি কৰে ন মানুহবিলাকতে কাম, তেতিয়া মানে সেইটো কাৰণে মানে মানুহবিলাক দুৰ্বল-চুৰ্বৰ হৈ যায়, মানে মানুহ বিলাকত বেমাৰ লগতে মানে আক্ৰমণ কৰে ন।
কৰে-কৰে।
মানুহবিলাক কাৰণে মানে বেছি যেতিয়া মানে যেতিয়া ক'লে ন' আপুনি যিমান মানে স্বাস্থ্যৱান সময়ত, হৈ থাকিব খা খাই কৰি সেউজীয়া শাক পাচলি খাব কিবা কিবি কৰিব ব্যাম শ্যাম কৰিব। তেতিয়া আপোনাক মানে এই বেমাৰটোৱে লগতে আক্ৰমণ কৰিব নোৱাৰে। সেইটো কাৰণে মানুহবিলাক মানে কে ব্যাম-চ্যাম কৰিলে, শাক পাচলি কিবা কিবি খালে, ঘৰুৱা বস্তু খালে, দোকানো যাবও নোৱাৰে ন। দোকান যাবও নোৱাৰে, অলপ সময় কাৰণে খুলি দিয়ে আৰু লগে লগে বন্ধ কৰি দিয়ে। তাৰ পিছত মানে সেই মানে মাক্স চাক্স বিলাকত বেছি কৰি ব্যৱহাৰ, কৰিলে, সেইটো কাৰণে মানে ধূলি বালি নাকত সোমালে হে চৰ্দি হয়।
হয়।
বীজাণুটো সোমাবই নোৱাৰে কেনেকৈ চৰ্দি হ'ব। সেইটো কাৰণে মানে এইটো চৰ্দিটো নহল, সেইটো এক নম্বৰ কথা আৰু বিশেষ মানে মানুহবিলাক স্বাস্থ্যৱান হৈ আছিল মানে, সেই সেই দুবছৰত মানে বিশেষকে এবছৰত। লকডাউনেই হৈছিল দিয়াচোন সম্পূৰ্ণ।
হয় চাগে।
তাৰপিছৰ পৰা খুলি দিয়া হল, মানে খুলি দিয়া যদি অলপ অলপ মানে থাকে অলপ অলপ বন্ধ হয়। বাকীটো লকডাউনে কিমান দিন হ'ল, কিন্তু ভালো লাগে বহুত বহুত মানে নোহোৱা নোহোৱা কামো কৰিলো বাৰু, মানে
হয়।
মানে সদায় পেট্ৰলিং ডিউটি দিয়ে আমাৰ পুলিচ বিলাক সদায়। আৰু তুমি যে ক'লা তোমাৰ কৰোণা হওঁতে এনেকে এনেকে মানে ডক্তৰ বিলাক আতৰ পৰা, কাৰণ সিহঁতেতো মানুহ আছিলে ন, চবৰে ভয় থাকে, এতিয়া মানে সিহঁতৰ ডিউটি মানে উপায় নাই কাম কৰিবই লাগিব।
সেইটো হয়। কিন্তু মানে তেওঁলোকে মানে কি জানা তোমাৰ মানে যি তোমাৰ মানে কৰোণা প্ৰতিষেধক তোমাৰ যি কাপোৰ আছে, তেওঁওলোকে সেইবোৰ পিন্ধি আহে। তেওঁ মানে তোমাৰ মানে অকণমান তেওঁ মানে
নাই পিপি শুনাচোন, পি পি কিটছ পিন্ধাৰ পিছতো মানে কিছুমান মানুহৰ মানে বহুত বেয়াকে মানে হেৰি হৈছিলে দেই, কৰোণা হৈছিল, মানে দুই তিনিজন ডাক্তৰ এনেকে মৰিছিলো নেকি পাহৰি থাকিলো দেই মই অলপ। মানে পিছত প্ৰথমতে এহেজাৰ আছিলে, ছিল তাৰ পিছত মানে এনেকে বহুত বেছি হৈ গ'ল ন, বহুত মানুহ মৰি গ'ল নহয় পিছত।
হয়।
আমাৰ গাঁওতো মানে এনেকুৱা মানুহ এজনী মৰিছে, মানে তুমি শুনিছে চাগে এই যে হেৰি এইয়া এইয়া নিকিহ তৰ যে সেইফালে মানে মানুহ এজনী মৰিছে দেই, অ নিৰুতপলহঁতৰ মানে নিকিহে আহিছে নিকি ছোৱালীহে আছিলে, হা!
তেওঁ কিবা আছিলে নেকি?
ছিলে কৈছিলে এনেকে বিহু নাপা নাপাতিবলৈ, তেতিয়া মানে বিহু আছিল ন। বিহু নাপাতিবলৈ কৈছিলে, বিহু পাতিলে বিহু পাতাৰ পিছত মানে গোটেই জেগাখিনি কৰুণা হৈ গ'ল।
অ, আচলতে অলপ মানুহবোৰে আচলতে বুজিব পাৰে আমি বোলে, তোমাৰ অ একবছৰ দুই এক বছৰ বিহু পাতা নাই আমাৰ হ'ব, কিন্তু আমাৰ মানুহখিনি যাতে সুস্থ সবল হৈ থাকিলে আমাৰ বিহুটো থাকিব ন।
অ গোটেই তুমিযদি ভালকে থাক তুমি তোমাৰো এনেওতো গোটেই বছৰটো মম পাই থাকিবা ন তুমাৰ ষাঠি -সত্তৰ বছৰ তুমি তোমাৰ যদি হয় নমৰা যদি তুমি, নমৰালেতো বিহু পায়ে থাকিবা।
হয় আকৌ।
অ সেইটো কাৰণে মানেই মানুহ অলপ নিজেও সেইটো কাৰণে মান মানুহ যদি মৰিলো বাৰু মানুহজনী মানে বয়স হয় আছিল তেওঁ মানে বেয়া লাগে ন এনেকে ঘপকে মৰি গৈছে। মানে দুৰ্বল হৈ আছিল কাৰণে লগতে মানে আক্ৰমণ কৰিলে চাগে। সেইটো কাৰণে মানে এ কাহ ও হৈছিল বাৰু মা মানে হোৱাৰ পিছতো লগে লগে মানে ঔষধ -চৌষধ খোৱা গ'ল। মাংস -চাংস এনেকে খাব লাগে ন বিলাক মুৰ্গী কিবা কিবি খালে,
হয়।